আজি আমি ধৰা ভ্ৰমণৰ কথাহে পাতো। আহ এনে ভ্ৰমণ কৰি ভাল লাগে, হব সকলোৱে ধৰা ভ্ৰমণ আদি মইও ভাল পাওঁ, আহ এনে পাহাৰ ভৈয়াম আদি ঘুৰি ভাল লাগে, তোমাৰ এনে কোনটো অ মানে কেনেকুৱা ধৰণৰ জাগাত যায় ভাল লাগে বা কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব লাগে যে বহুত ভাল লাগে ভ্ৰমণ কৰি?
তুমি যেনেকে ক'লা পাহাৰ মোৰ পাহাৰীয়া নদীৰ পাৰ বা প্ৰকৃতিৰ মাজতে ভ্ৰমণ কৰো কাৰণ তাতে গৈ মই মনটোৰ শান্তি পাওঁ আৰু পাহাৰো যেনে পাহাৰো যদি কওঁ পাহাৰৰ পৰা আমি যি দূৰলৈ দৃশ্য দেখিব পাৰো সেইটো মোৰ বৰ আনন্দ লাগে বা পাহাৰলৈ উঠ উঠি ফেলে যেতিয়া আমি একদম পাহাৰে একদম চো হে পাহাৰো একদম যি ওখ মানে টিপটো লৈ উঠো তেতিয়াও মোৰ ভাল মানে এটা এনা লাগে কিবা নিজকে মানে এটা কাৰ্য দিছো টো মই পুৰা কৰিছো সেনেকুৱা ফিল আহে মানে এনেকুৱা মানে মোৰ অ এনে কি লাগে তে আৰু বাকী নদীৰ পাৰত যদি কও নদীৰ পাৰত যেতিয়া মই নদী কি কয় নদীৰ সূৰ্যৰ পোহৰটো মানে দেখো মানে সেইটোও মোৰ চাই ভাল লাগে বাকী প্ৰকৃতিৰ মাজত যেতিয়া সেই বতাহ প্ৰকৃতিৰ যেনে প্ৰকৃতিৰ মাজত যেনেকে বনৰ মাজত যেতিয়া আমি বত তাহ পাওঁ বা তাতে ব জন্তুবোৰ দেখো তাতে সেইবোৰো মোৰ ভাল লাগে বাকী মই সেইটোও পাৰিছো কিন্তু মোৰ আটাইতকৈ ভাল লাগে যে জাগা কোৱা মই টো পাহাৰৰ মাজতে পাহাৰৰ ওপৰতে হ'ব পাহাৰৰ মানে হ দে ওপৰৰ মানে ভ্ৰমণ কৰি মই ভাল পাওঁ বাকী তোমালে প্ৰশ্ন সুধিব আছিল তুমি এনে কি কয় ভ্ৰমণ কৰিলে অক অকলে কৰা বা নিজৰ বন্ধু বোৰ লগত কৰা
ভ্ৰমণ কৰিলে ধৰা আহ অকলে নকৰো অকলে ইমান এটা ভাল নালাগে আহ বন্ধু বোৰ লগত কৰি ভাল লাগে, ভাল ঘৰৰ পৰিয়ালৰ মানুহৰ লগত ফুৰি ভাল লাগে এতিয়া ধৰা অলপমান মন্দিৰ আহ জোগাবোৰত ঘৰৰ পৰিয়ালৰ লগত যাওঁ আৰু এনেধৰা পাহাৰ ভৈয়াম এইবোৰত মানে লগৰবোৰৰ লগত যাই ভাল লাগে। আহ কাৰণ লগৰবোৰে ধৰা ফূৰ্তি ধেমালি কৰে আৰু ওখ ওখ জেগা ন অলপমান ধৰা আৰু লগৰবোৰৰ লগত গ'ল গ'লে ভাল লাগে এতিয়া ঘৰত পৰিয়ালৰ মানুহে ইমান ধৰা পাহাৰ জাব নোৱাৰিবও পাৰে ধৰা অসুবিধাও পাব পাৰে সেয়েহে ধৰা পাহাৰ ভৈয়াম আদি মইয়ো বেছি ভাল পাওঁ সেইকাৰণে ধৰা লগৰবোৰৰ লগত ধৰা কথা কৈ একেলগতে ফুৰিবলৈ যাওঁ‌ আৰু আৰু পাহাৰৰ পৰা গোটেইখিনি ধৰা আহ ভিউটো বহুত ভাল লাগে চাৰিওপিনে ধৰা ঘৰ চৰ আদি ওপৰৰ পৰা ইমান ধুনীয়া লাগে আৰু অ সূৰ্যটোও চাই ভাল লাগে সেইকাৰণে পাহাৰ ভৈয়াম মইয়ো ভাল পাওঁ আৰু গছ যদি থাকে পাহাৰৰ ওপৰত ধৰা তাতে তলত চায়া চায়াতে থাকি ভাল লাগে আৰু হাৱা আদি বতাহদি ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা আহে তেতিয়া আৰু বেছি ভাল লাগে এনে ধৰা অ তুমি এনে এ নতুন নতুন জেগাত যাই ভাল পোৱানে ধৰা তুমি য'ত ফুৰিছা তাতে আৰু এবাৰ যাই ভাল লাগে
আহ তুমি একেবাৰে ভাল প্ৰশ্ন সুধিছা এনে মই যদি কওঁ নতুন নতুন জেগাত গৈ বেছি ভাল ভ্ৰমণ কৰি কাৰণ তেতিয়া তুমি নতুন নতুন বস্তুবোৰ দেখা বা দৃশ্যবোৰ দেখা ন নতুন নতুন মানে কি কয় এতা এ সেইবোৰ বস্ তো মানে কি কয় মানে, সেইবোৰ তুমি পোৱা আৰু জোনটো তোমাৰ তুমি আহ মানে ভাবা কি তুমি ক'ৰবাত আগতে ভ্ৰমণ কৰিব গৈছা? তাতে যদি ভ্ৰমণ কৰা সেইবোৰে আকৌ এবাৰ বস্তুবোৰ দেখা বা এই মনটো কি কয় যদি এ মানে প্ৰথম যি টো মানে আহে ন এটা মানে সেইটো, সেইটো মানে কি কয়, সেইটো মানে তুমি নোপোৱা। তুমি, তুম, তুমি যে যদি তুমি এ, আগতে যদি এইটো জাগাত গৈছা মানে টাইমত সেইটো মানে তুমি ভ্ৰমণ সেইটো মানে তুমি ন পোৱা, যোনটো তুমি প্ৰথমত গ'লেই পোৱা। সেইটো মানে কি কয়, সেইটো মানে তোমাৰ বাকী দৃশ্যয় হৈ যাব পাৰে বা তোমাৰ সেইটো মনৰ কিবা শান্তি হৈ যাব পাৰে, সেইটোয়ে মানে মই সেইটো কাৰণে নতুনবোৰ নতুন নতুন মানে জাগাত মানে ভ্ৰমণ কৰি ভাল পাওঁ। বাকী তোমাৰ কোৱা, তুমি নতুন নতুন জেগাত ভ্ৰমণ কৰি ভাল পোৱা নে মানে আগতে যদি গৈছা তাত তাতে যাই বেছি মানে ভাল পোৱা।
অ, মইো নতুন নতুন জেগাত ভাল লাগে ধৰা একেটা জেগাতে বাৰে বাৰে যাই থাকিও ভাল নালাগে ধৰা একবাৰ যদি গৈছো। তেতিয়া হ'লে যাওঁ। এতিয়া ধৰা ওচৰে পাজৰে জোগাবোৰ আহ ধৰা আহ পাৰ্ক আছে বা বহুতো জাগা আছে ওচৰে পাজৰে, তাতে যাওঁ দুবাৰ তিনিবাৰ হলেও যোৱা যায়। কাৰণ ওচৰতে হয়, সেই দূৰে দূৰে যদি যাওঁ তাতে এ, এবাৰ গলো এবাৰ যোৱাৰ পিছত ফটো আদি মাৰি আৰু যাব গ'লেও মন নাযায়, কাৰণ পইচাৰো দৰকাৰ পৰে ন ইমান দূৰত দূৰত যাবলৈ আৰু এবাৰ সেকাৰ নতুন নতন জগাত যাই ভাল লাগে। কিন্তু ওচৰে পাজৰে ধৰা যদি আছে আহ, ফুৰিবলগীয়া জেগা তাতে যাও দুবাৰ নিব এতিয়া ধৰ ঘৰ পৰিয়ালৰ মানুহবোৰৰ লগতো যাওঁ এতিয়া আলহী কোনোবা আহিলে। ৰা সিদিনা খনো মোৰ ওৰত আলহী আহিলে সিহঁতৰ লগতো গ'লো ওচৰে পাজৰে যোনবোৰ জেগা আছে। সিহঁতকো দেখালো তেতিয়া আৰু ভাল লাগে। আলহীবোৰৰ লগতো ফুৰি ভাল লাগে, ঘৰৰ পৰিয়ালৰ লগতো ফুৰি ভাল লাগে। এনে আ আদি এইবোৰ জেগাত যেনেকে যাওঁ, যাই পেলাই নতুন নতুন খোৱা বস্তু খাইও ভাল লাগে। এতিয়া ধৰা নতুন নতুন যোনবোৰ ধৰা দোকান-চোকান আছে তাতে অ', যোনবোৰ নিউ ৰেচিপি থাকে সেইবোৰ খায়ো ভাল লাগে। তোমাৰ এনে ভাল লাগেনে?
হয়, হয়, হয় তুমিতো ঠিক কৈছা এনে। কি আশে পাশে জোগাত গ'লেতো ভ্ৰমণ এটা জেগাতে বহুতবাৰ যোৱা যায়। কিন্তু, তাত কি হয় আমি মানে কাষত গ'লেও মানে বন্ধু বোৰৰ লগত যাও কিন্তু সেইটোয়ে আনন্দ। পাও, এতিয়া বন্ধুৱে হওক বা তুমি যেনেকে কলে তোমাৰ কোনোবা পৰিয়ালৰ কোনোবা আহিছিলে তেতিয়া সিহঁতৰ লগতো যোৱা যায়। আৰু সেইবোৰ মানে আশে পাশে জোগাবোৰত মানে নিশ্চয় বহুতবাৰ যোৱা যায়। সেইটো মই কয় নহ তুম ঠিকে আৰু তাতে এনে গৈও কিন্তু বেয়া নালাগে, বাকি তাতে যে গৈ থাকিলো ন ভাল লাগি অ', আমি গৈছো ইয়াতে ইয়াতে আৰু এবাৰ যাওঁ। কিন্তু, যদি মই দূৰৰ কথা কৈছোঁ মানে, দূৰত যদি যাওঁ আমি সেইটো এ, কি কয় নতুন স্থানত যোৱাই ভাল, কাৰণ তাতে আমি বেছি ভালকে বস্তুটো বি তাৰকে আমি জানিব পাৰোঁ।
বাকী আশে পাশে মোৰো মানে আহিলে বা লগৰ বন্ধুকেইটা বা ভাবা কি ঘৰত থাকি থাকি এলাহ লাগিলে এয়া মানে মানে কিবা একো কৰিব নাথাকিলে আমি এ আশে - পাশ শেৰ স্থানবোৰত যাওঁ যেনেকে কেতিয়াবা খাবয়ে যাব পাৰো কিবা ফ ইয়াৰ কিবা বু বুলিবৰ কাৰণে যাব পাৰো। সেইটো তুমিতো ঠিক কৈছা কে কা কাষৰ স্থানবোৰত আমি বহুতবাৰ যোৱা হয় এবাৰতকে। বাকী আৰু তুমি এনেই তুমি ভ্ৰমণটো দূৰ এনেই অসমৰ বাহিৰত বে বেছি কৰি মানে কি কয় মানে নিজৰ মানে দে দেশ চহৰৰ বাহিৰত কৰি বেছি ভাল পোৱা ইয়া নিজৰ মানে দে কি কয় খ অসমৰ ভিতৰত কৰি ভাল পোৱা?
অ এইটো কিন্তু ভাল প্ৰশ্ন, অ অসমৰ ভিতৰতো মই বহুতো জাগাত গৈছো। অসম ভিতৰতো ধৰা নতুন নতুন ধৰা ওচৰে - পাজৰে জেগাবোৰ জানিলেতো ভাল। ত অসমৰ যদি বহুতো জাগা আছে ফুৰিবলগীয়া তাতে ঘুৰাটো বহুত দৰকাৰী। এতিয়া তাৰ পিছত বাহিৰত যোৱাৰ কথা ভাবিব পাৰি, মই কিন্তু বাহিৰতো গ'লো দেলহীত গ'লো সেই আ বা আগৰ বছৰে গ'লো। তাতেও ফুৰি ভাল লাগিল বহুতো যেনেকে তুমি ক'লা পাহাৰ ভৈয়াম মাটি, বহুতো পাহাৰ ভৈয়াম মাটি ধুনীয়াকে গ'লো ইমান ধুনীয়া - ধুনীয়া জাগা তাতে। এটা এটা পাহাৰ পাৰ হৈ পেলাই আৰু পাহাৰ, ইমান পাহাৰ আছ ছে নহয় আৰু পাহাৰৰ ওপৰদি আৰু ওপ তললৈ ইমান নদী আদি আছে, ইমান ধুনীয়া জাগা। আৰু বহুতো নতুন নতুন বস্তু দেখিবলৈ পাইছো আৰু বহুতো বস্তু জানিবলৈও পাইছো। আৰু অ জাগাবোৰ ধৰা একদমেই পৰিৱেশটো বেলেগ ইয়াতে আমাৰ অসমৰ পৰিৱেশটো অলপমান বেলেগ হয় তাত জেগাতো পৰিৱেশটো আৰু বেলেগ। ইমান নতুন নতুন মানুহো দেখা পাইছো, নতুন নতুন ভাষাও শুনিছো। আৰু আ জাগাবোৰৰ নামো এ বস্তুবোৰ জানিলো আৰু কিহৰ কাৰণে সেইবোৰ জাগাতো আহ ধৰা ইমান নামত আছে সেইটোও গম পালো। আৰু আ পাহাৰ ভৈয়াম মাটি পুৰি আ ধৰা বহুতো আমি উ বেলেগ বেলেগ জাগাতো গ'লো। ঘূৰিও ভাল লাগিল দে সেইকাৰণে ধৰা অলপ ফুৰিব লাগে, বাহিৰৰ জাগাতো ফুৰিব লাগে আৰু কাৰণ বহুতো বস্তু জানিব পাৰি। আমাৰ অসমতো ফুৰিব লাগে এইটো মই নকওঁ কাৰণ অসমতো ময়ো বহুতো জাগাত ফুৰিছো। কিন্তু বাহিৰৰ দেশতো ফুৰিব লাগে বাহিৰৰ জাগাতো ফুৰিব লাগে, এ ইমান ধুনীয়া ধুনীয়া জাগা আছে বাহিৰতো এইবোৰ ফুৰিলে আৰু বেছি জানিব বুজি ভাল লাগে আৰু সঁচাকে তুমি এনে ভাল পোৱা নে বাহিৰৰ ভাল জাগাত ঘূৰি?
হয় নিশ নিশ্চয় নিশ্চয়। মই বাহিৰৰ স্থানবোৰত যাই ভাল পাওঁ কাৰণ তাতে আমি অ এ অসমৰ ভিতৰত আমি সেইবোৰ ভ্ৰমণ কৰিলে আমি যি মানে গমে পাওঁ আমি কেনেকুৱা মানে দৃশ্য দেখিব পাও এতিয়া বাহিৰত গ'লে আমাৰ মানে সেইটো মানে ভাৱ নাথাকে আমি তাতে কি দেখা পাম কেনেকুৱা মানুহ ইয়াতে নিচিনাকি হম টো কাৰণে বাহিৰৰ স্থানবোৰত মানে কি কয় যেতিয়া আমি অসমৰ বাহিৰত যাওঁ ন তেতিয়া আমি অলপমান ভালকে বস্তুবোৰ দেখো। আৰু সেইবোৰ আমাৰ অলপমান গোট টেই বস্তুও নু বো এ নতুন থাকে, মানুহও নতুন থাকে, জাগাও নতুন থাকে, স্থানবোৰো ন তুন থাকে। সেইটোৱে তুমি মই সেইটোয়ে কবা বিচাৰিছো কি বাহিৰৰ স্থানবোৰত এ- অ' নিশ্চয় বেছি মানে ভ্ৰমণ কৰি ভাল লাগে তাতে আমি বেছি বচ- টো আমি নতুনকে পাওঁ, আৰু নতুন বস্তু আমাৰ হ হ- সদায় ভাল লাগে আমি ভ্ৰমণ কৰিলে। সেইটোয়ে তুমি যেনেকে কলা পাহাৰ আৰু তুমি যি ক'লা পাহাৰ যি তুমি- উঠিয়েহে ভাল পোৱা আৰু বাহিৰত গৈছিলা। এনেকে ময়ো এনেকে পাহাৰীয়া জোগাবোৰে ভাল পাওঁ, এনে- কে গ'লে তাতে যাম বুলিছো, এনে মই তালৈ যোৱা নাই বাহিৰত ভ্ৰমণ কৰিব। কিন্তু গ'লে মই- নিশ্চয় পাহাৰীয়া জেগাবোৰতো যাব বিচাৰিম, যেনে কাশ্মীৰ হওক, - এ বা আৰু ভাবৈকা ঝাৰখান এনেকে মানে গ'লে আৰু তাতে যাম আৰু। বাকী- তোমাক আৰু এটা সুধিব আছে মই প্ৰশ্ন যে তুমি এনেই ভ্ৰমণটো কওক- কৰা অঞ্চ বন্ধুবোৰৰ লগত তুমি এনে কি কয় ভ্ৰময় এনে পৰিয়ালৰ লগত কৰা নে কি না তোমাৰ- পৰিয়ালত এনে ক কৰা নে এনে অকল বন্ধুবোৰ লগতে কৰা?
হয়, এইটো কিন্তু ভাল প্ৰশ্ন পৰিয়ালৰ লগত কৰি ভাল লাগিব। কিন্তু, অ বহুতো জাগাত আমি ফুৰিবলৈও যাওঁ, পৰিয়ালৰ মইও যাওঁ বহুতো মাজে মাজে আমাৰ ধৰা- হৈ যায়, এতিয়া- পৰিয়ালত লগত ইমান এটা কৰিব নোৱাৰি, কাৰণ বহুতো কাম থাকে ঘৰৰ মানুহৰ বা দেউতাৰো- কাম থাকে এনেকে মানে যোৱা নাযায়। এ লগৰবোৰ ধৰা প্লেনিং কৰি আমি যাওঁ আৰু দূৰে দূৰে জাক- তেতিয়া আৰু বেছি ভাল লাগে, কাৰণ লগৰবোৰ লগত ধৰা অলমান এ হাঁহি ধেমালি হয়, - আৰু লগতে যেনেকে পাহাৰ ভয়ামত আমি ফুৰো ন, তাতেও ফুৰিবলৈ ভাল। এইটো পৰিয়ালৰ মানুহৰ লগত ইমান- পাহাৰ ভয়াম ফুৰাতোও অলমান অসুবিধাজনকো হয়, এ কাৰণ সিহঁতৰ আহ- শৰীৰৰো কথা আছে, সেইকাৰণে এ লগৰবোৰৰ লগতো ফুৰি ভাল লাগে। এ লগৰবোৰ টো আমি বহুতো জাগাত গৈছো, অ ফুৰিও ভাল লাগে সিহঁত লগত হাঁহি ধেমালি বহুত হয়। আহ আৰু নিজ মতে ঘূৰি ফুৰা যোৱা যায় আৰু সেয়েহে আহ এইখিনিয়ে আৰু।
অঁ' দিয়া ধন্যবাদ।